হেল্ল'
অঁহ।
শুনিছে?
শুনি আছো। কোৱা?
অঁ, কি' কৰি আছা এতিয়া?
অঁহ আছো এনেই বহি। বজাৰ ফালে গৈছিলো এতিয়া আহি পাইছো। হে,
অঁ
বহি আছো।
মই এনেই আছো। এতিয়া। সেই ছোৱালীজনীক সোৱাই লৈছো। গা, টো বেয়া যে। ডক্টৰ তা'ত দেখোৱাব গৈছিলো মানে, ডক্টৰ পৰা দেখুৱাই আনি সোৱাই, টোপনি লাগিছে তাক সোৱাই লৈছো।
অঁহ। কি' হৈ আছে?
এ' জ্বৰ আৰু জণ্ডিচ হৈছে।
অঁহ জণ্ডিচ হৈ আছে?
জণ্ডিচ হৈ আছে। ভাত, পানী একোৱে খোৱা নাই, তাই। মূৰটো পেলাই দিয়ে মানে, বিচনাত শুলে, শুই থাকে মানে, উঠিব বিচাৰ নকৰে। ৰাতিপুৱা মাত দিলেও, মাত নিদিয়ে মানে। শুই থাকে। কান্দে, তাৰপা গাটো দুৰ্বল লাগি গৈছে যে'। অঁহ, অঁহ।
উম। এ' জণ্ডিছ, জণ্ডিছ হৈ থাকিলে মোৰ টো দাঙিব- মন নাযায়।
অঁহ, অঁহ।
উম।
তা'ত এনেকুৱা হৈছে নেকি আকৌ, ঘৰত মায়ে জাৰি দিছে। কচু পাত, পানী, আকৌ, মিঠাতেল দিয়ে যে। জাৰি দিছে, মানে ওলাইছে। তিনিদিন জৰা হৈছে ওলাইছে জণ্ডিছটো।
অ এই মানে মুখখন অলপ বাচিবলৈ হেৰি কৰিবা।
অ কি কৰিব লাগে বাও।
হেৰি তেল নাখাওঁ তেলে তেলে বনোৱা বস্তু মানে। তেল বনোৱা বস্তু নোখোৱাবা বইল খাব লাগে অ। হালধি খাব, হালধি দিয়াত তেল মানে এইবিলাক খাব নালাগে।
অহ।
মাছ মাংস একো নোহোৱা বা।
অহ। কাইলৈ মানে কাই যোৱাকালি মানে তাই জন্মদিন আছিলে। জানুৱাৰীত নোৱা অকলে অলপ মানে মাংস আনিলে যে আলহী অলপ আহিলে যে আলহী। কেইজন মান আনি-আহি মানে ঘৰ মানুহে নি আও। ত মাংস আনি যায় মানে। এ মইও খালো যে তাই অকনমান জোল খালে মাংস নাখালেও মানে জোল অকণ হালে যে। তাই মানে খতি কৰিলে তাৰপিছত সন্ধিয়া সময়ত একে পেট তটো মানে বিষাইছে বুলি কয়। পেচা কৰিব যাও বুলি কৈছে এনেকে পানী-পানী শৌচ কৰিছে মানে। ৰুবলৈ গৈছে মানেপানী তিনি
অ ইমান সৰু ছোৱালীজনী তেনেকে বেমাৰ হৈ থাকিলে
ভয় লাগে। অহ, মোৰ ভয় লাগি গৈছে মানে কি হৈছে। ভাবিলো সেইকাৰণে ড্টৰঠাতে লৈ জাও। যাওঁ আ যেনে-তেনে।
অহ, ড্ক্তৰৰ তাত কি ঔষধ দিলে এতিয়া?
অহ, ঔষধ দিছে তাৰ জণ্ডিচৰ ঔষধ দিছে আকৌ জ্বৰটো কমাবৰ কাৰণে। চিৰাপ দিছে আকৌ পৰিয়া নে কি দিয়ে যে হোমিও? অহ, অহ সমিয় তাই সৰুৰ পৰা হুমীয়া মানে এলুবেদিক নোখোৱা যে এতিয়া এলুবেদিক মানে নামানেই ডাক ডক্টৰ দেখুৱালে নামানেই। তাই দুুৰ্বল হৈ যায় আকৌ যদি এলুবেটি খুৱও মানে ভাল হ'ব তৎক্ষণাতে। ত মানে স্বাস্থ্যয়টো মানে দুৰ্বল হৈ যায় মানে একে স্বাস্থ্যটো নুঠে। তাকে, অ বেয়া হৈ যায়। তাত হোমীয় দুখুৱাইছো নহয়। হোমীয় দুখালে মানে ঠিকে থাকে। মানে একো নাখায় যে। হোমিঅ দুখোৱা ঔষধ খোৱাৰ লগে লগে বেয়া ভাত পানী খাই যে অমান ভাল লাগে।
অ এই মানে হোমিয়তাৰ সৰুৰ পৰা ব্যৱহাৰ কৰি থকা হৈছে যে। সেই কাৰণে সেইটোৱে মানে মানে আওঁ তো তথাপিও এ শাক চবজি চবজি অলপ আনিলো।
অ কি বনাব ৰাতিলে?
ৰাতিলে? তাকে বেঙেনা আনিছো। পটল আনিছো, ভেন্দি আনিছো। য। কিবা এটা মিক্স কৰি পেলাই বনাম আউ। হ বেঙেনাকে ভাজিম বুলি ভাবি আছো। দালি বনাব লাগিব। ছোৱালীজনীয়ে এইবিলাক নাখায়েই। তাইৰ কাৰণে আকৌ আলু ভাজিব লাগিব।
অ আলু ভাজি বুলি ক'লে খুব ভাল পায়।
অ আলু ভাজি দিলে খাই ভাতকেইটা ভালকে।
অ আলুকে ভাজি দিব খাব। খাব তাই।
অ তে তেনেকেই দি অ বেলেগ বস্তু নাখায় যে। কো।
আহ।
শাক চবজি একোৱেই নাখায়।
দুৰ্বল যে মাত বোল যোৱা নাই মনটো বেয়া লাগি আছে। কাৰোকো মাত দিয়া নাই কাক হয় এতিয়া মাহঁত মানে কাকো মাতেই দিয়া নাই মানে তাক কথা কবলৈ মন যোৱা নাই। অ বহুত বেয়া দুৰ্বল হৈ গলে ম মান মানুহজনী
অলপ খোৱা বোৱাবিলাক হেৰি কৰিবা চাই চিতি খোৱাবা। গৰমে হেৰি আকৌ সেৰি এও হেৰি হুমিঅ ঔষধ খোৱাই থকা খোৱাই থাকা বাও। কিন্তু এই হেৰি অসমীয়া যে। জাৰি দিয়ে যে।
অ
সেইটো সেকেইদিন কৰি থাকা ভাল নোহোৱালৈকে। সেইটো মানে বহুত ভাল। জন্দিছত যে ডক্তৰৰ ঔষধত কৈ- সৰুতে মানে হেৰিটো অসমীয়া বেছি ভাল হয়।
অ অসমীয়াত জাৰি আছো আজি মানে মই মা ঘৰত আহিলো যে। মানে মাকে কৈছো আৰু কালি ৰাত- কিবা অসমত জাৰী দিবা বুলি।
অ অ
তাৰ পাছত অলপ ইয়াৰ মুখ লগা হৈছে যে অকমান মুখ লগা জাৰী দিছে আ মই বোলো কাইলৈ এবাৰ এবাৰ দিলেকে। ভাল পাবও পাৰে।
অ ভাত কি দি বনাবা এতিয়া?
ভাত মোৰ কাৰণে হে দালি ভাত আলু ভাত কেৰেলা। বইল কৰি দিব দিছো মাক। মাহতে মানে মাছ বনাব আ কিবা শাক দি বনাই নেকি ফুলে বনাইনে ভাত। কেলা আলু দি বনাই।
অ
বইলে খাওঁ ছোৱালী জনি কাৰণে। উ হালধি চালধি নাই দিয়া কিন্তু দিব নালাগে নেকি হালধি।
অ হালধি, হালধি দিবলৈ নিদিবা।
এনে হেৰি হুমিও ডক্তৰটো মানে। ক কৰোতে কৈছে হালধি খাব পাৰে বুলি কৈছে। তথাপি মানে ভয় লাগে। যে ন আগতে জণ্ডিচ হলে হালধি চালধি খাব নালাগে বুলি কয় যে
এ তথাপিও মোক খন বাচি থাকিলে বেছি ভাল আৰু ন। দুদিন মান দুদিনমান তেনেকে থাকিলে একো নহয় নহয় পিছত ভাল হলে খাই থাকিব পাৰিবা ন। সদায় উম তাকে ইমান কষ্ট খাই থকাতকৈ মুখখন বাচি ধুনীয়াকে বেমাৰটো ভাল হ'ব খাবলৈও পাৰিবি তাইও মনটো ভাল হৈ থাকিব।
উহ
এ মই গ'লে মানে অশান্তি উঠি গ'লেগে কান্দে মানে দুৰ্বল যে। একো খোৱাও নাই তেও মানে মেৰি গ'ল্ড বিস্কুতকে খোৱাই দিছোঙ আও তাইক।
অ তেনেকে কি অ যিটো খাবলৈ বিচাৰে সেইটোকে অলপ অলপকে - খোৱায় দিবা। ভাত নাখালে কিবা এটা পেটত পৰিল হেৰি কৰিলে মানে ভাল আও নহলে একেইবাৰে বহুত দুৰ্বল হৈ যায়।
অ কাৰণে কালি মানে ধৰা হেৰিকে খাইছিলে যে পোৰা কণী দি কেক বনোৱা নহয় জানো।
অ মই মোৰো আগতে মোৰো আগতে হৈছিল নহয় জণ্ডিছ মোৰ এনেকে জাৰুতে ভাল হৈছিলে ভাল হোৱাৰ পিছতে মই মোখ বচা নাছিলো কণী খাই দিলো কণী খাই দিয়াৰ লগে লগে মোক ই মোৰ দাঙিব নোৱাৰা হৈ - গ'লো নহয়।
বেছি হৈ গ'ল।
তাৰপিছতে মোৰ মানে ঘৰত এই মায়ে সেনেকাকো হে জণ্ডিছ হ'লে জাৰি দিয়ে যে
অ অহ
এবাৰাহে জাৰি দিলে লগে লগে অকন মানে ভাল পাই গৈছো গৈ সেই অসমীয়া হেৰি কৰোতে।
অহ অ পাতল লাগি
এবাৰতে মানে এবাৰ জাৰি দিওঁতেই পাতত লাগি গৈছেগৈ। অসমীয়াটো বহুত, মানে প্ৰমাণ আঁৱ।
অ তাই আকৌ মানে প্ৰথম যেতিয়া হৈছে মূৰ পেলাই, শুই আছে, মানে মাক কৈছো মই বোলো হেৰি অকমান, জাৰি দিয়ক নেকি বুলি। তাৰপিছত জাৰি দিছে আ, জাৰি দিয়াৰ পিছতে মানে একে মাতবোৰ ওলালে অলপ দৌৰি ফুৰিছে মানে পাতল পাইছে। সেইব তাৰ পিছদিনাখন আকৌ শুইছে যে, অ তাৰ পিছত আৰু তাৰ পিছদিনাখন ভাত খাই বৈ আকৌ শুলে। আকৌ ৰাতিপুৱা সময়ত আকৌ মানে তেনেকুৱা, বা মূৰটো মানে উঠাব মন নাযায় শুই থাকে মানে।
অ সেইয়াই, সেই কিবা কিবি খাই দিছে যে সেইটো কাৰণে মানে আকৌ হৈ গৈছে। তেনেকুৱাই হৈ আছে তাৰ।
উম।
দুদিনমান অকনমান চাই চিতি খালেই হ'ল।
উম, তথাপিও চাই চিন্তি খাব লাগিব।
অ উম।
উম।
স্কুলৰ পৰীক্ষা শেষ হ'ল?
পৰীক্ষা শেষ হোৱা নাই, কাইলৈ মোৰ ডিউটি আছে।
অ। আৰু কেইদিন আছেগৈ?
আৰু ঊনত্ৰিশ তাৰিখলৈহে শেষ হব আছে। ভালেমান কেদিন আছে।
অ আৰম্ভ হৈছেহে যে।
অ আৰম্ভ হৈছেহে, আজি নগল মানে স্কুলত তাৰ সে গাটো বেয়া কাৰণে। ফোন কৰিয়ে আছে অহা নাই নাইনে। গলে মই বোলো নাযাও তাইৰ গাটো বেয়া দুৰ্বল,
অ অ।
ভিন্দেও ঘৰলে গৈছে।
ভিন্দেও ওলাই গৈছে।
অ।
এ সন্ধিয়া সময় লগ হল। টা কিতাপ অলপ পঢ়ি আছে। পঢ়িবলৈ দিছো। পৰীক্ষা শেষ হল বুলি পঢ়িব নিবিচাৰেই। খালি
উম।
ফুৰিবলৈ যোৱা ঠাণ্ডা, আহ ফুৰিবলৈ যোৱা হে চিন্তা পৰীক্ষা শেষ হল। এতিয়া ঘৰত নাথাকো আমাৰ ঘৰ যাওঁ
অহ, সকলোৱে দেখোন পৰিক্ষ খাই শেষ হলে এক ম-মামা ঘৰটো হে লাগে। আগতে আমাৰ দেখ পৰীক্ষাই শেষ হব মামা ঘৰত যাওঁৱে। উম। তথাপিও যে ডাঙৰ হল পঢ়িছা, অহ।
উথিয়াব লাগিব এই মানে ভাইটিৰ লৰাটো জন্মদিন আছে যে তেতিয়া যাম আৰু। লৈ পেলাই।
অহ।
পিছত আকৌ ক'ৰবাত ফুৰা ফুৰায়ও আনিব লাগিব গৈ বন্ধক এটা দিনতে।
অহ বন্ধ হলে বন্ধ হৈছে চাগে।
বন্ধ হৈছে সিহঁতৰ পৰীক্ষা শেষ হল যে। এতিয়া মানে সৰু শ্ৰেনী কেইটা পৰি শিক্ষা হৈ আছে। তথাপিও সিহঁতে এতিয়া সিহঁতৰ মানে বন্ধ হৈ আছে আউ মানে।
অহ-অহ।
এক তাৰিখৰ পৰা চবৰে বন্ধ হ'বগৈ আৰু।
অহ-অহ। চাইগেইলাক কিতাপ পঢ়ি আছে।
অহ।
উম দেখিব পৰা হৈ গৈছে।
উম আখৰ চিনি পোৱা হ'ল আৰু এতিয়া চব খিনি। খালি যুক্তাক্ষ বিলাক মানে, অলপ মানে হেৰি শিকাব লাগিব। বাকী আকা, হুঁচই দ দীঘৰিকা সেইবিলাক চব পাৰিছে। কৰি ৰ
অ।
এক-দুইখনো পাৰিলে।
আহ।
সতি আ
পাৰিব দে ডাঙৰ হৈছে, শিকালে এনেও পাৰি যাব। এনেও মাকাহঁতে দেখুৱালে হেৰি কৰিলে।
অ, ঘৰত অকন এইকেইদিন বন্ধ বুলি এনে ৰখাব নোৱাৰি আৰু। অলপ দেখাই থাকিব লাগিব। নহলে আকৌ স্কুল খোলালৈ পাহৰিয়ে যাবগৈ।
অ', উম হ'ব দিয়ক নহ'লে এতিয়া।
ন নন্তৱ